শুনিছানে অ ভাল ভাল তোমাৰ ভালনে
মোৰ ভালেই পিছে কোৱা আজি কেনেকে মন পৰিল।
অ মই মানে ভাবিলো আৰু বহুত দিন তাক ফোনো কৰা নাছিলো। ভাবিলো আজি তোমাৰ লগত এ বি মানে এটা বিষয়ে বহুত দিনৰ পৰা ভাবি আছো আলোচনা কৰিম বুলি মে বিষয়টো হৈছে আমাৰ যে মানে কাজিৰঙাৰ যে অসম বিখ্যাত। গড় সেই গড়ৰ ওপৰত অকমান আলোচনা কৰিম কেনেকুৱা হ'ব
অ হয় নেকি ভাল ভাল বহুত ভাল হব। বহুত ভাল অ চিন্তা কৰিছা তুমি।
উম উম কোৱাচোন তুমি অকমান আমাৰ কাজিৰঙাৰ গড়ৰ বিষয়ে কি কবা
উম নিশ্চয় নিশ্চয়। অ গড় হৈছে অসমৰ এটা। অতি গুৰুত্বপূৰ্ণ আৰু বিখ্যাত জীৱ বিশেষকৈ আহ এক শৃংগ গড়খন আমাৰ উম অসমতে পোৱা যায় আৰু মানে। বিশ্বতে পৰিচিত। হয়নে
হয় হয় একেবাৰে ঠিক কথাই কৈছা মানে অসম বিখ্যাত আৰু কিমান মানুহ পৰ্যটক আমাৰ প্ৰতি বছৰে চাব আহে হয়নে
হয় হয় আৰু প্ৰথমত তোমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নামটো মানুহৰ মনত পৰিলেই। মানে এখিঙা মানে এশিঙীয়া গঁড়ৰ কথা মানে আহি যায়
হয় হয়। ঠিকেই তুমি প্ৰথমবাৰৰ বাবে ঘৰৰ বিষয়ে কেতিয়া জানিছিলা।
মই প্ৰথমবাৰ যদি কওঁ তেতিয়া মই সৰুতে পাঠ্যপুথি মানে পঢ়িছিলো। উম তাৰ পিছত। আহ টিভিত দেখিছিলো কাজিৰঙাত। ডকুমেন্টাৰী বিলাক চাইছিলো আৰু তুমি
মানে গড় মানে নি চকুৰে দেখিছিলো বহুত বা কি ধুনীয়া মানে একদম লাগিছিল ইমান ওচৰৰ পৰা প্ৰথমবাৰ মানে তেতিয়া দেখিছিলো তোমাৰ মানে অনুভৱটো কেনেকুৱা আছিল তেতিয়া।
হয় নেকি আহ মোৰ বহুত ভাল লাগিছিল মানে মইয়ো মই। অ মইয়ে তাৰ পিছত গৈছো কাজিৰঙা গৈ কিনে এ চকুৰে চাইছো। অকল গড় নহয় আহ জেবৰা বিলাক দেখিছোও তাৰ পিছত হাতী বিলাক দেখিছো অহদিন বিলাক দেখিছো এটা বহুত ভাল অনুভৱ হৈছিলে মোৰ। হয় ইমান ইমান ডাঙৰ জন্তুটো এটা নিচ চকুৰে আৰু ওচৰৰ পৰা দেখাতটো মানে
উ হয় হয় ঠিক একদম একদম মানে সাধাৰণতে মানে গড় শান্ত মানে কিন্তু মানে এতিয়া। মানে বিপদ অনুভৱ কৰে ন তেতিয়া বহুত বিৰক্ত কৰা বা সিহঁতক যেতিয়া বিৰক্ত কৰা হয় হয় তেতিয়া মানে আক্ৰমণাত্মক হৈ উঠিব পাৰে মানে আৰু মানে হয় মোৰ মানে এবাৰ কি হ'ল। মই যে ক'লো তোমাক যেতিয়া আমি গৈছিলো কাজিৰঙাত অ যাওঁতে মানে। েম আমি জীপ চাফাৰী কৰিছিলো জীপ চাফাৰী দি গৈ থাকোতে মানে হঠাৎ মানে এটা গড়। পৰা ওলাই আহি আমাক পুৰা ঘৰটই খেদিবলৈ ললে আমাৰ ফালে চচা লৈ পুৰা। খেদিলে আমি বহুত মানে ভয় খালো পিছত মানে আমাৰ বন বিভ- বিভাগৰ বিষয়াসকলে আমাক মানে কৈছে ভয় খাব নালাগে তেওঁলোকে মানে গড়টোক খেদি পঠিয়াইছে। এনেকুৱা ধৰণৰ অভিজ্ঞতা এটা মোৰ আছে।
হয় নেকি? হয়টো গড় এ ভাবিলে যে মোক কিবা ক্ষতি কৰিবলৈ আহিছে নেকি?
উম, সেনেকুৱাই হয় -হয় -হয় নহলেতো গড় বৰ শান্ত স্বভাৱৰে হয়।
বহুত শান্ত থাকে এনেই কিন্তু,
গড়ৰ ওজন কিমান হ'ব পাৰে?
অহ এতিয়া গড়ৰ ওজনতটো তাৰ ওঠৰশ পৰা লৈ সাতাইশশ কিলোগ্ৰাম লৈকে হব পাৰে।
অহ - অহ ইমান মানে ওজন থাকে দৌৰে গড়ে- গড়বিলাকে কেনেকে দৌৰিব পাৰে ইমান?
অহ, গড় বিলাকে দাউৰিব পাৰে। শুনিছো গড় -গড়ে প্ৰতি ঘন্টাই আশী- আশী মানে চল্লিশ কিলোমিটাৰ আহ পৰ্যন্ত বেগত দৌৰিব পাৰে বুলি।
বা ইমান মানে জোৰত দৌৰিব পাৰে ন'?
হয় -হয়
গড়ৰ মানে চকুৰ দৃষ্টিৰ বোলে বৰ তীক্ষ্ণ মানে হয় বুলি শুনিছোঁ। কিন্তু মানে ইয়াৰ আৰু ঘ্ৰাণ শক্তি যিটো মানে আৰু সুঙা শুনা ক্ষমতা বহুত ভাল বুলি শুনিছো। যদি মানে তোমাক সুধো গড়ে সাধাৰণতে কি খায় নু?
গ -গড়ে মানে তৃণভোজী জন্তু ই -ঘাঁ জলজ উ মানে উদ্ভিদ গছৰ পাত ফল -মূল এইবিলাকে খায়।
হয়- হয়- হয় আৰু বে গড়বোৰ মানে বেছিকে ক'ত পোৱা যায় তুমি অন ক'ব কোৱাচোন?
অ', অ', মূলতে অসমত যদি কওঁ মই তেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা ভাব মানে প্ৰথমতে আহে তাৰ পিছত পবিতৰা অৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান
উম, হম- হম - হয়। অহ, ঠিকেই আৰু এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত তো গড় আছে বহুত নহয় জানো।
আছে -আছে - আছে।
হয়, কাজিৰঙা মানে গড়টোতো এতিয়া বিশ্ব বিখ্যাত হয় কিন্তু মানে উম বিশ্বৰ সৰ্বাধিক এহিঙীয়া গড় বোলে কাজিৰঙাতে আছে। বুলি মানে কোৱা হয়। হয় নে, সেইকাৰণেতো মানে প্ৰত্যেক বছৰে বহুতো বিদেশী পৰ্যটকো মানে কাজিৰঙাত মানে ভ্ৰমণ কৰিব
বহুত বেছি- বহুত বেছি আহে উম।
কিন্তু গড় এ বহু বিপদৰো সন্মুখীন হব লগীয়া হয় হয়নে?
অ', বিপদৰ সন্মুখীন মানে তোমাৰ এই চোৰাং- চিকাৰী কেইটাৰ কাৰণে অলপ ইমান অশান্তিৰ সৃষ্টি কৰি দিয়ে কেতিয়াবা হয়তো উম মানে তোমাৰ আৰু কি কয় গুলি গৰখনো কৈ দিয়ে গড়ৰ ওপৰত হয়নে?
উম, তাকেইতো।
এইবিলাকে অকণ বিপদৰ
উম -উম -উম -উম -উম হয়। কিন্তু মানে মানুহে গড়ৰৰ শিঙৰ বাবে মানে ইয়াক হত্যা কৰা বুলি শুনিছো নে বহুত এইটো দুখৰ কথা কিন্তু মানে গড়ৰ শিঙৰটোতো এনে ঔষধি গুণ না আছে বুলি বিশ্বাস কৰে যদিও কিন্তু ইয়াৰ বৈজ্ঞানিক প্ৰমাণ নাই চোৱাচোন গতিকে মানে এনেই মিছাতে গড়বোৰক হত্যা কৰে হত্যা কৰি শিংবোৰ মানে কাটি নি এইবোৰ তেওঁলোকে কিয় যে কাটি এইবিলাক কৰে ন বহুত বেয়া এ কাম কৰিছে কিন্তু
এইবিলাক কৰিব নাপায় একচোৱেলি কিন্তু মানুহে আজিকালিৰ দিনত বহুত মানে তোমাৰ ৰ পইচাৰ প্ৰতি লোভ এটা সোমাই গৈছে ন ত' তাৰ তাৰ ফলতে মানে এইবিলাক অ মানে কু কামৰ সৃষ্টি হয় ত এইবিলাক
এই হেৰি অ এতিয়া তোমাক মই এটা কথা ৰবা এই ঘৰৰ যে শিংটো আচলতে মানে কি বস্তুৰে গঠিত হয় অকমান কোৱাচোন
অ গড়ৰ শিংটো অ তোমাৰ আমাৰ এই নখ আৰু চুলিৰ দৰে আহ কেৰাটীনা পদাৰ্থৰে গঠিত
অ অ অ ইমান মূল্যবান বুলি ভবা বস্তু আচলতে মানে নসদৰেহে মানে পদাৰ্থ
অ ঠিকে কৈছা তুমি অথচ ইয়াৰ বাবে এটা আহ নিৰজীৱক মানে হত্যা কৰা মানে হত্যা কৰা হয় মানুহে বুজি নাপায় বস্তুটো
তাকেইতো এই চোৰাং চিকাৰী বিলাকৰ ওপৰত মানে চৰকাৰে অকলে এটা বিহিত ব্যৱস্থা বা বন বিভা বিভাগে অলপ বিহিত ব্যৱস্থা লব লাগে ন
অ হয় এইটো তুমি এটা ভাল অ প্ৰশ্ন কৰিছা বন বিভাগ আৰু আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত ভাল এটা কঠোৰ সিদ্ধান্ত ল কোৱাটো ভাল
হয় হয় হয় আৰু এই হয় ঠিকেই
বন কৰ্মীসকলে এনেকুৱা ধৰণে মানে তোমাৰ চাউনি দিব লাগিব যে মানে তোমাৰ চোৰাং চি চিকাৰিহতে মানে তাত উম ইপ মানে এইবিলাক বস্তু ভাবাও মানে দূৰৰ কথা আহি যাব
উম উম তাকেইতো বৰ মানে নিৰা নিৰাপত্তাটো মানে অ কটকটীয়া নিৰাপত্তা কৰিব লাগে আৰু এই যে বাৰিষ শাৰ সময়ত এতিয়া বানপানীৰ সময়ততো কাজিৰঙা জীৱ জন্তুবোৰতো বহুত অসুবিধা হয় কি জানি
বহুত বেছি বহুত বেছি আহ কা কাজিৰঙাত মই দেখাত মই গৈছিলো এইবাৰ যেতিয়া তোমাৰ বানপানী আহিছিলে আহ যেতিয়া বানপানী আহে কাজিৰঙাৰ তেতিয়া গড় বিলাক মানে ওখ ঠাই বিচাৰি ওলাই আহে হয়নে যেতিয়া ওখ ঠাই বিচাৰি বিচাৰি আহে তেতিয়া মানে তোমাৰ পথ দুৰ্ঘটনা বহুত বেছি উ হৈ যায় সন্মুখীন হ'ব গৰ বিলাক হয়নে তাৰ কাৰণে মানে তোমাৰ এই গাঁৱৰ আহ গাঁৱৰ ৰাইজেও বহুত মানে বেয়া পৰিস্থিতি লৈ আহিব মানে ৱাহ আহে কিয় অ ৰাতি ৰা ৰাতি অকলে মানে উঠিব নোৱাৰে হয়নে বাথৰুম যাব নোৱাৰে অকলে কিয়নো আক্ৰমণৰ হয় আক্ৰমণ কৰিব বুলি ত এইবিলাকে অকমান অসুবিধাৰ সন্মুখীন নহয়
অ আৰু মানে ক বহু সময়ত দেখা যায় যে মানে বন বিভাগে যান বাহন বিলাকৰ মানে প্ৰতিটো কমাই কমাই দিয়ে
হয় হয় কমাই দিয়ে কিয়নো যদি আমি জা বনৰ গতিটো নকৌমতি হলে ব আহ হয়টো বন্য প্ৰাণী বিলাকৰ দুৰ্ঘটনা অধিক হ'ব পাৰে ত তাৰ কাৰণে এইটো কৰা হৈছে
হয় হয় হয়
উম।
আৰু মানে এই এ এতিয়া গড় আমাৰ যিহেতু প্ৰাকৃতিক প্ৰকৃতিৰ এটা ঐতিহ্য। জ আমাৰ মানে অসম গৌৰৱ ই, পৰিৱেশৰ ভাৰসাম্য ৰক্ষাটো মানে সহায় কৰে।
হয় হয়
উম হম আৰু আৰু আমাৰ অসমৰ পৰ্যটন উদ্যোগতো মানে ইয়াৰ বহুত ডাঙৰ অৱদান আছে।
হয় বহুত ডাঙৰ অৱদান আছে। ঠিক কৈছা তুমি, আহ বহু পৰ্যটক বোৰ বাহিৰৰ পৰা কেৱল এশিঙীয়া গড় চাবলৈ অসমলৈ আহে
হয় হয় হয় ইয়াৰ ফলত মানে স্থানীয় মানুহে অৰ্থনৈতিক উপকৃত হয় আৰু এই যে হোটেল গাইড বা গাড়ী গাড়ী চলোৱা এইবোৰ জীপ চাফাৰী কৰা এইবোৰ মানে বহু লোকৰো মানে উপাৰ্জনৰ এটা উৎস সৃষ্টি হয় আৰু সেই বুলি ভাবো এনে
হয়, হয়, বহুত ভাল, বহুত ভাল কিয়নো অ মানুহে উম। কৰ্মৰত হৈ পৰে হয়নে? তেতিয়া কিবা আহ নিজৰ নিজৰ কৰ্মৰত জীৱনত সিহঁতে কাম কৰি খায় আ দোকান চোকান দিব পাৰে
অ হয় উপাৰ্জনৰ এক মাধ্যম হয় আৰু এই বান এতিয়া ধৰা বাহিৰৰ মানুহ আহিব কিবা দেখিলে কিনি লৈ যাব এনেকুৱা ধৰণৰ উম, আমি কিন্তু মানে মই কি ভাবো জানান নাই শেষত এতিয়া আমি নিজেও অকমান সচ সচেতন হব লাগিব। আৰু মানে আনকো অকমান সচেতন কৰিব লাগিব, যাতে মানে এই যিহেতু আমাৰ অসম বিখ্যাত মানে প্ৰকৃতিৰ আমাৰ বা আমাৰ গৌৰৱ গৌৰৱ আমি যাতে সোৰক্ষীয়া দিব পাৰিম সেইটোৱে মানে আমি চৰকাৰ কথা আমি সকলো ৰাইজে মিলি মানে ব্যৱস্থা ল'ব লাগিব
হয় কিয়নো আমাৰ আমি আমি নিজে এতিয়া সাধাৰণ মানুহ হিচাপে গৈছো আমি নিজে মানে আমাৰ আমি মানে এনেকুৱা বিবেক এটা সৃষ্টি কৰিব লাগিব যে গড় হাতী আহ এইবিলাক বস্তু আমাৰ প্ৰতীক হয়।
হয় নে এইবিলাকক আ কাটি বেছি উম ঘন চুলি কৰা এইটো ভাল নহয়
উম, উম, ঠিকে। শুনি আছানে?
শুনি আছো তু কি
তেতিয়াহ'লে বন্ধু আমি আজি ইয়াতে সামৰো মই। পিছত আমি ভালকে পাতিম।
নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় বোলো উম উম ঠিক আছে ধন্যবাদ